হেল্ল'
অহ কি কৰি আছ? অ শুনিছো অ
অথনি ফোন কৰিছিলোঁ ইমান হেল্ল হেল্ল কৰি আছোঁ নাই মাত বোল নাই। অকমান আহিব আকৌ নাইকিয়া হয় উম
সময় পোৱা নাছিলো কি কৰিছা?
এয়া আছিলো এই মোবাইলটোকে চাই পেলাই।
অহ
এই নতুনকে ফিল্ম এখন এতিয়া ৰিলিজ হৈছে নহয় হ'ব নহয় তিনি তাৰিখে তাক অ ককাদেউতাৰ নাতি হাটী। তাকে চাই আছিলো প্ৰমোটো।
অ সেইখনৰ তাকে চিনেমা হলত আহিব নহয় আহিব যোৱা নাই চাবলৈ
অহ
অহ
আগৰ মানে ফাৰ্ষ্ট পাৰ্টটো দিছিলে এতিয়া ছেকেণ্ড পাৰ্ট উম প্ৰথম প্ৰথমটো, প্ৰথমখন ৰিলিজ হওতে আমিতো জন্মই হোৱা নাই বহুত পুৰণি মানে
সেইখন এ মোবাইলত দেখাহে আৰু টিভি মোবাইল আগতে দেওবাৰে দেওবাৰে এতিয়াও দিয়ে বাৰু দেওবাৰে দেওবাৰে যে অসমীয়া চিনেমাবোৰ যে দিয়ে
উম তুমি কথা এটা গম পোৱা নাই বাৰু
উম
এই ককা দেতা নাতি হাতীখনত যে হাতীটোৰ ওপৰত যে মানে সৰু ল'ৰা এটা উঠি থাকে।
অহ
সেইটো হিমন্ত বিশ্ব শৰ্মাহে মামা
হে
অ
অ মই চোৱাই নাই এতিয়া মানে শুনিছো মানে মই প্ৰম'তোও তেনেকৈ চোৱা অহ এতিয়া মানে চাগে অ
আগৰ যিখন মানে প্ৰথম নাইনটিন এইতটি এইত নে কি এইতটি ছিক্সথ এনেকুৱাতে এইখন ৰিলিজ দিছে হে মানে তেতিয়া মুক্তি পাইছিলেে চিনেমা হলত এ তেতিয়াই তেতিয়া পৰা কিমান বছৰ হ'ল আৰু এতিয়া
কিমান বছৰ হ'ল আৰু অ ভাল লাগিব চাগে দেই চাই পেলাই
ভাল লাগিব চাগে হয় তাকে ভালেই কৰিছে এনেকে আগ বাঢ়ি গৈছে বনাইছে আগতে ইমান নাছিলে ফিল্মৰ মানে অসমীয়া চিনেমাৰ ঢৌতো কিন্তু এতিয়া মানে ইখনৰ পিছত সিখন বনাই আছে। জুবিন গাৰ্গ- এ ও বহুত খিনি কৰি থৈ গ'ল
এবাৰ এবাৰ মানে বিষেষকে বৈ থৈ ল এতিয়া কিন্তু প্ৰত্যেকটো গানটো তেওঁলোকে মনত পৰে দেই।
মনত পৰিব হয় হয় ইয়াৰ পিছৰ পৰা। আৰু এনেকুৱা লাগে বেলেগৰ গান শুনিলেও এনেকুৱা লাগে যেন জুবিনেহে গাই আছে।
গাই আছে সঁচাকে দেই।
মনটো কিবা এটা বেয়া লাগি যায় মোৰ এতিয়াও বিশ্বাস নহয় যে জুবিন ঢুকাল। জুবিন গাৰ্গ যে ঢুকাল মোৰ মন এতিয়াও মানে বিশ্বাসে নহয় ইমান খিনি হৈ যোৱাৰ পিছত অ', তেওঁ। গোটেই গানসমূহ শুনাৰ পিছত। সেই তেতিয়া তেওঁৰ মানে মৃত্যুৰ যিটো অ' মানে সময় আছিলে নে ইয়াত। অনা মেলা সেই সেইবোৰ মনলৈ গুচি আহে পায় সেই গানটো। টো শুনিবলৈ মানে দুখ লাগি আহে।
দিলে নহয় সেইকাৰণে।
বিহু যেন বিহুখন মানে বিহু যেন নেলাগে। উম, আধৰুৱা।
মানে বিহুতো আহিলে যেন জুবিনৰ গান চবফালে বাজি উঠে। কিবা উঠি নাইকিয়া। তেনেকুৱা লাগি আছে। আৰু এনেও আৰু এনেও তোমাৰ ফিল্মৰ গান। হেৰিয়ে গায় জুবিনে গায় প্ৰায়।
আৰু এতিয়া তুমি ফিলিম চাবলৈ যাবা নেকি?
তাকে ভাবিছো যাওঁ নে নাযাওঁ ফোনতো দিয়ে। ফোনতে চাম নে কি?
যাব লাগে, যাব লাগে আমাৰ অসমীয়া মানুহ খিনিয়ে আমি। আমিয়ে যদি নাচাওঁগে কোনে চাব আৰু আমিবোৰে চাব লাগিব সকলোৱে। তেওঁলোকে অকল বনাইছেহে বনালে টো নহব তেওঁলোকে এতিয়া চাবও লাগিব সেইমতে অসমীয়া চিনেমা তেতি তিয়াহে মানে আৰু ওপৰলৈ যাব, অকল আমি দোষ দিলেই নহব ন'। আমাৰ অ' মানে চিনিমে নাই উচ আমাৰ অসমীয়া মানে চিনেমা ইমান হেৰি নহয়। তেনেকেতো কলে নহ'ব আমিও সহায় কৰিব লাগিব সেইটো আমি চালেহে তেওঁলোকে আৰু উৎসাহ পাব। বনাবলে তে যাবা তুমিও যাবা। তুমি আৰু কাৰোবাক ক'বা আকৌ ঘৰৰ মানুহক লৈ যাবা, আমিও যাম বাৰু মোৰ মাহঁতক লৈ যাম।
ভাবিছো বাৰু মাহঁতক দেউতাহঁতক মানে মই লাগিলে পাছতেই চাম মাহঁতে দেউতাহঁতেক মানে দেখ
তাকে আমাৰ অস অসমৰ চিনেমা হয়। মানে অসমৰ চিনেমা তোমাৰ বেলেগতো চলে। বেলেগৰ মানুহে চাবলৈ ইমান মানে বেলেগ ৰাজ্যত আহি চালে কিন্তু আমি যদি যদি অসমত থাকিয়ে ছে অসমৰ চিনেমা নাচাওঁ তেতিয়াটো কম লাজৰ কথা নহয়।
নহয় আৰু ইমান ধুনীয়াকে ওচৰতে বোলে হল দূৰত আছে সেইটো কথা।
অ', আজিকালিতো সেইটো দিগদাৰো নাই। প্ৰতি ডিষ্ট্ৰিক্টতে কিমান কিমান কেটা অনলাইন বুকিং কৰিলেই হ'ল। চাবলৈহে লাগে বেলেগতো একো নাই, এ দে তেওঁলোকেতো কষ্ট বহুত। কৰিছে আমি অকল চাইহে দিব লাগে। তেতিয়াহে বাচি থাকিব, জীয়াই থাকিব গম পাইছা নাই, আমিবোৰে যদি চাবলৈ এৰি দিওঁ।
উম। যতীন বৰা আছে নেকি ককা দেউতা নাতি হাতী খনত।
যতীন বৰা আছে তোমাৰ উৎপল দাস আছে, প্ৰীতি কংকনা আছে, প্ৰস্তুতি পৰাখৰ আছে তাৰপাছত
অ‌' ইমান ধুনীয়া ইমান ধুনীয়া ইমান ধুনীয়া অ' ইমান ধুনীয়া
অ', এইটো মানে তোমাৰ হেৰিও থাকিব চাগে। উম এক চনৰ লগত, তে, ৰোমেঞ্চৰ লগতে মানে, এখন মানে সকলোৱে চাব পৰা ধৰণৰে ফিলিম হ'ব চাগে? এতিয়ালৈকে মানে, যিমান কেইখন আহিছে সকলোবোৰে চোৱা হৈছে। বাৰু
অহ',
কিন্তু অলপ ক'ৰবাত এই ড্ৰেছ, ড্ৰেছ কোট বোৰ ড্ৰেছ বোৰত অকণমান মানে এ ডাঙৰ মানুহৰ লগত চাবলৈ বেয়া লাগিবও পাৰে মানে। তাত এটা মানে, উম চিন দি থোৱা চিন দিয়া আছে। মানে প্ৰস্তুতি পৰাশৰ অকণমান মানে কাপোৰৰ শাৰীনলতাটো বজাই ৰখা নাই মানে, অসমীয়া চিনেমা হৈ পেলাই। সেইকাৰণে ক'ৰবাত চাগে অলপ বেয়াও লাগিব। তেওঁলোকৰ নে তেনেকুৱা কাপোৰ পিন্ধিলে। অলপ মানে আমাৰ ডাঙৰ মানুহ খিনিৰ লগত চাবলে আমাৰ অকণমান বেয়া লাগে আৰু,
কিন্তু হেৰি এনেও যতীন বৰা, তাৰপিছত যতীন বৰা থাকিলে ভাল লাগে চাই পেলাই মোক মই ভাল পাওঁ দেই, আগতে সেই চাই অ,
আৰু দৰ্শক থাকিলেহে সেইখন ফিল্মৰ সমালোচনা হ'ব মানে। আৰু প্ৰতিটো বস্তুৱে সমালোচনাৰ বহুত প্ৰয়োজন। তোমাৰ এখন ফিল্মেই হওঁক, বা এটা গানেই হওঁক, বা এখন এনে ওৱেব চিৰিজে হওঁক। সেইখনক সমালোচনা কৰি, ব যেতিয়া সেইখন আৰু অকণ উন্নত তেতিয়াহে হ'ব। সেয়ে গম পাইছা নাই আৰু তাৰ মাজতে তোমাৰ বিতৰ্কও থাকিব, বা কোনোবা ভাল পাই পেলাই ভাল পোৱা খিনিও লিখিব। বেয়া পোৱাও থাকিব। প্ৰতিখন বস্তুৱে আৰু ভাল বেয়া থাকেই নহয় কোনোবাই যদি দৃষ্টিকোণতটো মানে বেলেগ বেলেগ চবে মানে সকলোৱে দৃষ্টি একেটাই চাব। তো তোমাৰ দৃষ্টিকোণত যিটো দেখি দিব মই সেইটো দৃষ্টিকোণত নেদখিবও পাৰোঁ মানে মোৰ দৃষ্টিকোণটো বেলেগো হ'ব পাৰে।
হয় হয়', আৰু এনেও মই মানে হলত চোৱা বুলিয়ে নহয়। এনেও যতীন বৰা সেইখন কাদামম্বৰী খন চাই তেনেহলে তাত নীপেন গোস্বামী আছে নেকি? সেইখন যে বহুত পুৰণা চিনেমা। আকৌ
ই', বহুত বহুত আছে তেনেকুৱা।
উম', আকৌ- এই আইমি বৰুৱাই কৰাও আগতে, সিখন কিবা এখন আছিলে পাহৰিলো। কি আছিল জানো সেইখনো চাই ভাল লাগে। মানে পুৰণা চিনেমা চবেই ভাল লাগে। আৰু এতিয়াহে, এতি এতিয়া নিচিনা মানে তোমাৰ হেৰি নাই। ড্ৰেছ পোছাকবোৰ মানে
অ', সেইটোয়ে সকলোবোৰ ভাল লাগে। কিন্তু মানে ড্ৰেছ বোৰ খালি অলপ এটা বজাই ৰাখিপেলাই পিন্ধিলে ভাল লাগে আৰু, যিমান যি হ'লেও। হয় বাৰু এতিয়া যুগৰ লগতে সময়ৰ লগতে সকলোৰে পৰিৱৰ্তন হৈছে। কিন্তু অলপ নিজক মানে অলপ হ'লেও আৰু প্ৰতিটোতে সংস্কৃতিটোক ধৰি ৰাখি চলিবও নোৱাৰে। অলপটো মডাৰ্ণ হ'বই লাগিব। চেঞ্জ কৰিবই লাগিব হ'লেও তাতো মানে কথা থাকে কিছু কিমান চটডেছ
উম', সেইটো হয় বাৰু, সেইটো কাৰণে এ চব অলপ ভাল
ৰে ফিলিম কথা ধেই পাতিলোঁ
ধেই পাতিলো চাবলৈ যাম চাগে আহিবা পাৰিলে তোমালোকো
তাকেহে লগ লগ পাম চাগে
উম একে লগতে
কোনদিনাখনে যোৱা একেলগতে টিকেটটো কৰি দিব লাগিব
একেলগে চালে যিকোনো বস্তুয়ে ভাল লাগে চালে
ভাল লাগে ভাল লাগে অ অকলে গৈ পেলাই চোৱাত কে এনেকে লগে ভাগে চাব লাগিব
উম
চাই এ মানে কিবা এটা ভাল লাগে চাবাচোন
উম হয় হয়
চিনেমা এইখন অসমীয়া
হয় হয়
হয় নহয় বাৰু এ মানে
এ কাহিনীটোৰ ওপৰত নিৰ্ভৰ কৰিব কাহিনীটো কেনেকুৱা এতিয় তো আমি ওপৰৰ বস্তুখিনি ওপৰে ওপৰে দেখিবেলাই গম নাওঁ ন কাহিনীটোৰ ভিতৰত কিবা সোমাই আছে তাক কাহিনীতো আগৰ দ কিন্তু আগৰ নিচিনা ইমান নুবো পাই নহ'বও পাই আগৰ বোৰৰ লগত আজিকালি যিমান মানে উন্নত হৈ যায় যদিও আগৰ খিনিৰ লগত মানে এইটো টক্কৰ দিব নোৱাৰে মানে
এনে নোৱাৰে নোৱাৰে পোৱা নাই জানো আগৰ খিনি কিমান হেৰি আৰু
উম হ দে
কথাৰো আগৰ মানে কথা খিনিও আগৰ অলপ বেলেগ হয় তাৰ পিছত তোমাৰ ড্ৰেছ পোচাকো বেলেগ হয়
উম মানুহবোৰ সলনি হৈ যায়
মানুহবোৰ সলনি হৈ যায়
কিন্তু আগৰ মানুহ নায়য়ে নহয় দিয় আগতে নিপন গু গোস্বামী আছিলে এ এতিয়া নিপন গোস্বামী নাইে সেয়া
হেৰি চিনেমাবোৰ চা মই ইমান ভাল পা
কি আছিলে দে উ পাহৰি থাকিলো মই বহুত ভাল পাও সেইখন কোন আছিলে ৰাক নিতম আছিলে যে হেমন্তকা আছিলে এই ধুনীয়া বহুত বেয়াবাৰ বহুত বেয়া লগা গান এটা আছিলে মানে দুখ লাগি যায় কি আছে গানটো পাহৰি থাকিলো লৰাটোৱে যে ছোৱালীজনীয়ে যে মানে বুত অ এ নিপন গোস্বামী আৰু মানুহজনী মানে দুটা ল'ৰা ছোৱালী দুটা যে বাহিৰত পঢ়িব লাগিব ৰাসাত যে ঘৰলৈ পাহৰি থাকে
পাহৰিলেও নহয় চাইছো কিন্তু ত অ চাইছো কিন্তু
তুলসী তলতে কিবা এটা আছিলে বন্তি জ্বলোৱা জ্বলোৱা নহয় কিবা এটা গানটোে আছিলে মানে জীৱন বাতৰ লগৰী জীৱন বাটৰ লগৰী বহুত ভাল লাগে সেইখন
উম ভাল লাগে ভাল লাগে
কপিল বৰা কপিল বৰা আছে
জীৱন বাতৰ লগে গান বোৰও ভাল লাগে
গান বহাগ আগৰ এতিয়া জানমণিবোৰ জানমণি কেইখন তেনেকুৱা আছিলে এতিয়া জানমণিবোৰ জাণমণি ইমান ওলাইছে যদি দুখন তিনিখন কিন্তু সে আগত কি ভাল না মানে
এতিয়া জান বুলি মানে অকণো হেৰি কি নাই আগৰ আৰু নাই ত মানে ম এতিয়া দুহেজাৰ চন
জানমণ বুলি কলে তোমাৰ চেমন্তকা শ চেমন্তকা শৰ্মা তাৰপিছত তোমাৰ আই আইমণি বুলি ক'লে এতিয়া আইমি বৰুৱা তাৰপাছত আৰু বৰ্ষাাৰণী বিষ সয়াও ক' বৰ্ষা পানণী বিশেষকৈ আছিলে তেনেকুৱা কাৰানে কোনোবা ফিলি্ম এখনৰ নামতানেেই যেজন তেওঁৰহে চ ছবিখন কলে আহ এতিয়া বৰ্ষায়ণ কিমান খিনি অভিনয় কৰিছে আকৌ জোনবাই গায়ত্ৰী মহন্ত
অ
অঞ্জনা তৰা তৰা দই সেইবোৰ ই ধুনীয়া ধুনীয়া ফিল্ম আছিলে সেইবোৰ তেতিয়াহলে হব চাবলৈ আহিবা ফোন কৰিবা দিয়া হেল্ল'। হেল্ল'। হেল্ল'। একো শুনা নাই, হ'ব দিয়া।